হেল্ল'।
হেল্ল' কি কৰিছা?
আছো এনে মই, তুমি কোৱা কি কৰিছা?
ময়ো এনেই আছো অঁ, পাট-চাত খালা নাই?
উম ভাত খালোঁ, তুমি?
উম, মই খোৱা নাই ৰখা, খাম অলপ পিছত।
আচ্ছা দেইকে খোৱা মানে?
অ আমাৰ দেৰি হয় খাওঁতে। তোমালোকৰ কি সোনকালে খোৱা হয় নি?
আমাৰ ক'ব গ'লে সোনকালে মানে কি আৰু সে আৰু জলডিকেই খাওঁ বাৰু। ক'ব গলে জল্দিয়ে আৰু অ ক'ব গলে। ৰাতিপুৱা উঠিবও থাকেতো সেইকাৰণে জল্দি কে খাই লৈ খোৱা হয় আৰু আমাৰ।
তুমি এতিয়া এনেই কিবা কৰি আছা নেকি?
নাই মই এতিয়া বৰ্তমান একো নাই এনেকুৱা একো কৰা নাই বাছ এনেই আৰু অলপমান ৰিচাৰ্ছ কৰি আছোঁ অলপমান কিবা কিবি কলেজ পোৱা পাতিক লৈ কেনে। জব চবৰ কাৰণে অলপমান সেনেকুৱা মাথা মাৰি আছো আৰু।
আচ্ছা আচ্ছা এনে কবাদ। কি কয় ঘুৰিব চুৰিব যোৱা প্লেন চ্লেন কৰিছা নেকি?
নাই, নাই, মই ঘূৰিব চুৰিব যোৱাৰ বৰ্তমান প্লেন কৰা নাই কাৰণ ৰিচেণ্টলি মই ঘূৰি আহিলোই অলৰেডি। গ'লে বাহিৰৰ দেশৰ মানে চল ট্টিপত গ'লো অলপ অকলে মানে। খুৰিবলে গ'লো এইবাৰ।
অ হয় নেকি অ ঠিকে আছে দিয়া এনেই মানে তোমাৰ অগ- ঘূৰা ফুৰাত চফটো আছে ন।
অ চখটো আছে ক'ব গ'লে। নহয়, নহয় ক'ব গ'লে তোমাৰ ঘুৰা ফুৰা কৰি আহিলো।
উম।
ঘুৰা ফুৰা কৰি আহি কিনে তোমাৰ আৰু কি কয় আমাৰ একজাম চেকজাম আৰু কি কয় ৰিজাল্টটো ওলালে তাৰপিছত কলেজ ইউনিভাৰ্চিটি এইবিলাকৰো চালোঁ।
চাই এডমিশ্যন মিশ্যন লৈ কিনে এতিয়া আও। কৌ ক পাৰ্টি কা ভাবিছো নভবা নহয় ফুৰিব যাম আৰু ক'ব গ'লে।
অ যাবা নেকি অ ঠিকে আছে মানে মানুহে ট্ৰেভেল কৰি থাকিব লাগে ট্ৰেভেল কৰিলে অলপ মাইণ্ডটো ফ্ৰেছ হয় ন যিমান যি নোকোৱৰাকিয় ন ঘূৰিলে ফুৰিলে শিকিব পাৰে। এনে বাকী চল ট্ৰেভেল কেনেকুৱা লাগিলে অকলে যায়।
এইবাৰ মানে ভালেই লাগিলে কাৰণ এইবাৰ মানে ক'ব গ'লে যিহেতু মানে ঘৰৰ মানুহৰ লগত বা ক'ব গ'লে লগৰ লগত তেনেকে যোৱা হৈ আছো। এইবাৰ মানে অকলে বাহিৰত যাই চালো আৰু কেনেকুৱা লাগে। ভালে লাগে ক'ব গ'লে কিন্তু অলপ কষ্টও হয়, ক'ব গ'লে কষ্ট নহোৱা নহয় কাৰণ চব বস্তু নিজে কৰিব লাগে ত। এনেকুৱা কষ্ট হয় বাৰু। ঘুৰি ফুৰিব পৰা যায় কিন্তু বহুত ভালকৈ তোমাৰ নিজৰ জী কণ তাকেই কৰিব পৰা ভাল লাগে বহুত। ভাল লাগে কিন্তু অলপমান অকলশৰীয়া ফিল হয় আৰু কিন্তু যোনে মানে কি কয় মানে গ পাৰে আৰু সি কৰিব পাৰে ক'ব গ'লে বহুত বস্তু
নাই নাই ন অকলশৰীয়াকে গ'লে কিয় নিজকে বেছিকে অ নিজকে বেছিকে জানা নিচ নিচিনা হয় ন যদি তুমি অকলে যোৱা বা কিবা কলে নিজৰ লগত সময় আহ খেদোৱা তেনেহলে মানে নিজকে আৰু ভাল কে জানিব পাৰা যে তোমাৰ মনটোৱে কি বিচাৰে বা কি আৰু তেতিয়া নিজকে বুজিব পৰা যায় ভালকে বা নিজৰ যোনখিনি ৰেচপনঞ্চিবিল- কি হয় নিজে লোৱাটো বহুত ডাঙৰ কথা। তেতিয়া তুমি শিকিবা নিজে কেনেকে ৰেচপনঞ্চিবিলিটি লব লাগে। বহুত ভাল হয় একচুৱেলি অকলে এইটো।
অকলে কৰাটোৱে সেইকাৰণে বহুত বেছিয়ে ভাল হয়, কাৰণ মানে ক'ব গ'লে মইতো ক'ব গ'লে অকলে যাব বিচাৰি আছ-
মানে ভাবি আছিলো ক'ব গ'লে, চ এতিয়া মই যিহেতু যাব পালো। যাই কিনে বহুত ভাল লাগিলে ক'ব গ'লে কাৰণ জেগা বিলাক নিজে চাব পালো। যে কিমান ক্ষমতা সেইখিনি জানিব পালো। তাছত নিজে কিছুমান বস্তু মানে কৰিব পাৰিম নে নোৱাৰিম। সেইখিনিও জানিব পাৰিলো, যেনেকে ৰা- ৰাতিপুৱা নিজে উঠা, নিজে বস্তু চস্তু সামৰা, সামৰি কেনে- তাৰপিছত- ৰুমৰ পৰা ওলাই কেনে নিজে খোৱা পিনি খোৱা পানী কৰি কেনে তাৰ পিছত নিজে আৰু- ক'ব গ'লে।
মানে ক'ব গ'লে ভা মানে বস্তুবিলাক ভালকে বুজা বা- চিনা যায় আৰু কাৰণ অকলে ঘূৰিলে কাৰণ তুমি ক'ব গ'লে তোমাৰ মা- ঠাই এটা বস্তু চলি থাকিব ঘৰ গলে যে - নেক্স কোনটো কি কৰিম, সেইটোৱে চলি থাকিব।
জানা যায় যে অ মই এইখিনি কৰিব পাৰিম নে নোৱাৰিম, এটা সাহস আহে ক'ব গলে অকলে ঘূৰিলে। যে ক'ব গ'লে তুমি নিজে বস্তুবিলাক মানে। চলাব পাৰিবা নে নাই মেনেজ কৰিব পাৰিবা নে নাই? সেইখিনি শিকা যায় ক'ব গ'লে, ঘূৰা ফুৰা কৰিলে বাৰু- ক'ব গ'লে বহুত কিবা কিবি শিকা যায়, মানুহৰ মাত কথা শিকা যায়। কাৰ লগত কেনেকে ব্যৱহাৰ বা- কেনেকে চলিব লাগে, ভাল মানুহ এজনৰ লগত বা বেয়া চব জেগাতে ভাল মানুহ পোৱা নাযায় ন। বেয়া মানুহ লগতো কেনেকে চলিব জানিব লাগে সেইবিলাকো শিকা যায় ক'ব গলে। আৰু আচলতে ক'ব গ'লে মই ঘূৰি সৰুৰে পৰা ভাল পাইছিলোঁ। সেইকাৰণে ক'ব গ'লে মই অলপ চলপ জানো অ ক'ব গ'লে ক'ত কি কৰিব লাগে। সেইকাৰণে মানে ক'ব গ'লে মোৰ ইমান অসুবিধা হোৱা নাই আৰু। পিছে তুমি এনেকে ক'ৰবাত যাই পাইছা নে নাই?
অ মই এনেই অকলে একবাৰ গৈছিলোঁ মোৰ এই- তোমাৰ ক'ব গ'লে খেলৰ কাৰণে কোনো পৰিয়াল চৰিয়াল নাভাগাকে কিবা- এনেকে ভাল লাগিছিলে মানে তোমাৰ অকলে থাকিলে কি হয় ন তোমাৰ নিজৰ ৰেচ- পঞ্চবিলিতি খিনি তুমি ধুনীয়াকে লব পাৰা, তোমাৰ নিজৰ দায়িত্ব নিজে কেনেকে - কৰিব লাগে সেই কোনোবা যদি লগত যায় তে তেতিয়া কি হয়। তেওঁ ল'ব বা এইটো এই মানে এটা ডিপেণ্ড হৈ থকা যায় ন, সেই দ্বীপ- পেন্দেন্স টো নাইকিয়া হৈ যায় যেতিয়া তুমি অকলে যাবা। ত মইও গৈছিলো সেইকাৰণে মই সেইখিনি নিজে বুজি পাইছো নিজে অনুভৱ কৰিছো যে নিজৰ বস্তু খিনি নিজে- চম্ভালা ৰাতিপুৱা নিজে উঠা। বা ক'ত কেনেকে কি মেনেজ কৰিব লাগে বা পইচা খিনিয়ে কেনেকে মেনেজ কৰিব লাগে নিজে- সেইখিনি তুমি মানে চব মানে ক'ব গ'লে বহুত মানে শিকা হয়। কিন্তু তুমি যদি কোনোবা এজন পৰিয়ালৰ লগত যোৱা বা মা বা দেউ- তাৰ লগত যোৱা তেনেহলে তুমি মানে সেইখিনি মানে তেওঁলোকৰ ওপৰতে- থোৱা যায় যে, নাই ৰাতিপুৱা উঠাই দিব বা য'ত নিয়ে তাত- যাম বা হ'ব এইটো কৰিম সেইটো কৰিম সেনেকুৱা হৈ যায় ন ডিপেনডেঞ্চৰ নি- হৈ যায় ন সেইটো হলে কি হয় মানে তুমি বস্তুবোৰ নিশিকা যদি তুমি অকলে যাব পাৰা। খিনি কৰিব পাৰা তেনেহলে মানে তোমাৰ কাৰণে ভাল পিছলৈ হয়। আৰু মানে- আৰু সেইটো বুলিও নহয় যে মই সেইটো বুলিও কোৱা নাই যে সদায় অকলেই যাব লাগে সেইটোও নহয়। পৰিয়ালৰ লগতো যাব লাগে তেওঁলোকৰ লগতো সময়।
সময় কটাব লাগে।
উম। আৰু বন্ধু বৰ্গৰ লগতো যাব লাগে যদি তোমাৰ বহুত ভাল বন্ধুত্ব হয়। সেনেকে যাব পাৰা তুমি যাই কেনে ফুৰি চাকি আহিব পাৰা। সেইয়াই তিনিটা তিনিজন মানে- অকলেও যাব লাগে মানুহে বন্ধু বান্ধৱৰ লগতো যাব লাগে তেতিয়া বেলেগ এটা তুমি অনুভৱ- কৰিবা অঁ তেতিয়া তুমি বেলেগ এটা অভিজ্ঞতা পাবা আৰু পৰিয়ালৰ লগত গ'লে বেলেগ এটা অভি- কদাটো সেইকাৰণে আল্টিমেটলি এইটোৱে যে মানে মানুহবোৰে ভ্ৰমণ কৰিব লাগে এইটো পৰিয়ালৰ লগতে হওক বা কিবা কাৰণ মানুহবোৰৰ মাইণ্ডটো ফ্ৰেছ হয় নতুন ন নতুন বস্তু শিকিব পাৰে এঠাইত যাই কেনে যেতিয়া নিজৰ যোনটো কমফৰট জন হয় সেইটো পৰা ওলাই কেনে যেতিয়া এঠাইত যাই কেনে বেলেগৰ বস্তুখিনি এডাপ্ট কৰিব সেইটো বস্তু মানে শিকিব পাৰে।
সেইটো হয়।
কি কয় কেনেকে কাৰ চব এই পৃথিৱীখনতো চবৰে বেলেগ বেলেগ ছাল চলনা। বা ভাৱ ধাৰণা সেইবোৰৰ লগত মানে মানুহবোৰ ফিমিলিয়াৰ হ'ব পাৰে। আৰু লগতে তোমাৰ মানুহো শিকিব পাৰে বেলেগৰ ট্ৰেদিশ নেল ট্ৰেডিচনেল বস্তুবোৰ য টো আ জাতীয় সাজপাৰ হওঁক বা জাতীয় খোৱা খাদ্য সেইবোৰ বেলেগ বেলেগ চবৰে বেলেগ বেলেগ ন। ত' সেইবোৰ যেতিয়া মানে মানুহবোৰে যেতিয়া সেইবোৰ মানে কি কয় অভিজ্ঞতা হেৰি হব তেতিয়া অভি জ্ঞতা বাঢ়িব যেতিয়া সেইবোৰ মানে পাব বা সেইবোৰ জানি সেইবোৰৰ বিষয়ে জানিব পাৰিব এঠাইৰ আম বা হেৰি বুৰঞ্জীৰ কথা জানিব পাৰিব, বহুত কথা থাকে তেনেকুৱা তোমাৰ যদি তুমি ফুৰা চকা কৰা তেনেহ'লে শিকিব পৰা যায়, আজিকালি মানে বহুতে সেইটো ভুল ধাৰণা আছে যে ফুৰিবলৈ অকল মানে এনজয় কৰিব যোৱা যায় বা উৎপাত কৰিব যোৱা যায় সেইটো নহয় তুমি তাতে যাই কেনে শি থিব পাৰিবা বা অ এ ঠা এটা ঠাইত যাই কিনে তুমি তাত যেতিয়া তোমাৰ সিহঁতৰ যেতিয়া মানে বুৰঞ্জীৰ বস্তু বস্তুবোৰ চাবা বা ইতিহাসবোৰ চাবা বা তুমাৰ হিষ্টৰিকেল প্লেচবোৰ চাবা সেইবোৰ চালে তুমি কিবা যে ইয়াতে এইটো হৈছিলে সেইটো যে বহুত বস্তু শিকা যায় ন আৰু যদি তুমি যদি মানে তুমি ধৰা যদি অ ফুৰা চকা কৰি থাকা বা ফেমিলিৰ লগতে গ'লা তেতিয়া আৰু মানে বন্দিং তো ষ্ট্ৰং হৈ টাইমচ পেণ্ড কৰিব পাৰিবা যিহেতু ফেমিলি লগ একলেগে থাকাই যায় সেনেকুৱা টাইপৰ কথা।
সেইটো হয় বাৰু নহয় নহয় যিহেতু মানে ক'ব গ'লে ঘূৰা ফুৰা ক'ব গ'লে বহুত কিবা কিবি শিকা আমাক।
উম হুম।
আচলতে ঘূৰা ফুৰা কৰিব গ'লে সেইটোয়ে আৰু মানে ক'ব গ'লে নিজৰ দায়িত টো খিনি লব পৰা হোৱা আৰু জেগাবিলাক আৰু মানুহ চিনি পোৱা হোৱা, মানুহ কোন মানুহ কেনেকুৱা ক'ব গলে। নিজকে ক'ব গ'লে আৰু ঘুৰা ফুুৰাৰ পৰা মানে ক'ব গ'লে বহুত জ্ঞানো আহে। কলে ক'ত কি কেনেকুৱা? মানে তুমি মানে সিহতৰ মানে পৰিবেশখিনি চাই কেনে তুমি নিজে এটা জ্ঞানো পাবা যে ইয়াতে এইবিলাক বস চলে, অ ব্যৱসায় মাত মানে মানে ব্যৱসায় কৰিব পাৰিব আৰু কাৰণ বাহিৰৰ দেশত বহুত ভাল ভাল ব্যৱসায় চলে, সেই ব্যৱসায়খিনি যদি তুমি কি কয় নিজৰ দেশত আনিব চেষ্টা কৰা তেনেকে মইও বহুত পাইছো কব গলে। বাহিৰৰ দেশত বহুত বেলেগ বেলেগ ধৰণৰ মানে ব্যৱসায় আছে, এতিয়া ক'ব গ'লে আমাৰ দেশত ক'ব গ'লে বহুত বেলেগ - বেলেগ ধৰণৰ ব্যৱসায় এনেকুৱা আৰু ক'ব গ'লে জ্ঞানবিলাক আহা যায় আৰু সেইবিলাক ব্যৱসায় যদি আমাৰ ইয়াতে কৰা যায় কাৰণ সেইবিলাক বাহিৰৰ দেশৰ ব্যৱসায়বিলাক আৰু আমাৰ দেশৰ ব্যৱসায়বিলাক নিমিলে। বহুত মানে পাৰ্থক্য আছে।
উম।
সেইবিলাক কিছুমান বস্তু ক'ব গ'লে মানে ক'ব গ'লে শিকিব পৰা আছে আৰু কিছুমান বস্তু ক'ব গ'লে নিজে অনুভৱ কৰিব লাগে আৰু। কিছুমান বস্তু মানে সেনেকুৱা আৰু ক'ব গ'লে, ভাগ - ভাগ কৰা আছে। বাহিৰৰ দেশত ক'ব গ'লে মানে বস্ তুবিলাক বেলেগ ন' ক'ব গ'লে, আমাৰ দেশতকে। সেইকাৰণে তাৰে মানে ক'ব গ'লে, নিয়ম-নীতিবিলাক কেনেকুৱা, আমাৰ দেশতো সেইবিলাক নিয়ম-নীতিবিলাক কি কয় চলাব পাৰি নেকি বা ক'ব গ'লে আমাৰ দেশৰ কিবা ভাল নিয়ম-নীতি সেইখন দেশত কি কয় চলাব লাগে নেকি, তেনেকুৱা ভাৱ ধাৰণা আহিব লাগে আৰু মানুহে। কাৰণ চবৰ- চব দেশৰ বেলেগ - বেলেগ মানে কি কব গ'লে, মানে নিয়ম ন' নিয়মবিলাক ক'ব গ'লে, একে - একে, মানে যদি কি কয়, মানে কিবা এটা ভাল নিয়ম এটা আমাৰ তাতে ল'ব পাৰিবা, কি- যদি আমাৰ কিবা এটা ভাল নিয়ম আছে সিহঁতক দিব পাৰে। তেনে উম, দিয়া পিছে, হ'ব দিয়া।
অ'।